সাপ
কি কৰি আছো?
এই আছোঁ এনেই, তই?
মই এইয়া শুই আছো কিনো কৰিবি।
উম।
দিনত পথাৰ গৈছিলো ভাগৰ লাগিছে। ভাল ভাল। তোৰ খবৰ কচোন?
খবৰ লবৰ।
তোমাৰ তোৰ মানুহটোক দেখিয়ে নোপোৱা হ'লো আৰু?
নহয়, আজিকালি টপা হ'লো যে ৰ'দত ওলাব নোৱাৰা হ'লোঁ।
একো নহয় গৰমত সেইটোৱে ভাল।
নোৱাৰি নোৱাৰি ওলাব।
গৰমত সেইটোৱে ভাল আছে অ'।
ডাইৰেক্ট ৰ'দটো তালুত পৰি যায় নহয়?
একো নহয়। একো নহয় চলেগা, এই গৰমত ভালহে।
নাই নোৱাৰি নোৱাৰি।
খোৱা বোৱা?
খোৱা বোৱা নাই, খালোঁ।
উম, কিহেৰে খোৱা হ'ল?
আজি কিহে মানে ৰুটি চব্জি খালোঁ।
অ' অ' ঠিকে আছে দে। মই খালোঁ
পথা পানী এদাই হৈছেতো
পথাৰ পানী এদাই হোৱা নাই এই কোৰ মাৰি মাৰি ভাগৰ লাগি যায় ও অকলে অকলেহে কৰা আও
অ
অকলে কোৰ মাৰিবলগীয়া আছে আলি দিব লগীয়া হৈছে
উম মাটি কেই বিঘা
মাটি তোৰ চাৰি বিঘা
চাৰি বিঘাতে ইমান টাইম লাগেনে
মানে পানী নাছিলে মেইন কেচ এতিয়া বৰষুণ দিওঁতে তোৰ কালি হাল বাইছেহে
অ
সেইখন পাহে
উম উম
আমাৰ হৈছেগে আৱ বাও বেছি নাই
উম মানে কঠিয়া তলি চঠিয়া তলি নোৰুৱে বাত দিলো ৰুবলে সাক দিলো আৰু কোনে ইমান লাগি থাকিব মোৰ ইমান ধৈৰ্য্য নাই মানে ইমান গা বিলাক বিষাই ৰাতি হলে মইহে গম পাওঁ মানে
উম হয়
নোৱাৰি না চাৰি বিঘাকে মাতি অকলে অকলে কুৰ মাৰা পাৰ কটা
আমাৰ চব হাজিৰা লগাই দিলো কুম মাৰিবলে
পইচা টকাহেতেনটো সাজিয়াই লগাই দিলোহেতেন
উম
তহঁতৰ নিচিনা ধনী মানুহ নহয় না পইচা নাই
এ এৰা
তহঁতৰ এতিয়া পইচা আছে হাজিৰা লগাবি ন
এ হয় হয় নাই মই নোৱাৰো দেউতা ট্ৰেক্টৰ লগতে থাকে মোৰ সাধ্য নাই কুৰ মাৰিবলে
মই বাৰু এনেকে অকমান কষ্ট কাম কৰিব পাৰো বাৰু
অ
সেইটো কাৰণে অলপ টিকি মেলি আছো
কাম পৰা আজিলৈকে অহ
কি কৈছিলি
মই বোলো এ এনেকে অকমান কষ্ট কাম কৰিব পাৰো বোলো সেইকাৰণে বা আজিলৈকে ডাঙৰ বেমাৰো নাই
নাই বেমাৰ বাৰু মোৰো নাই
তথাপি মানে হেৰি এই ইমান কষ্ট কাম কৰিব নোৱাৰো কুৰ‌ চুৰ‌ মৰা বুকু বিষ আছে যে
উম মোৰ বা এইবিলাক বেলেগ বিষ চিষ নাই খালি যেনিবা এই কুৰ মাৰি দিলে ৰাতি একদম বহুত গাবিলাক একদম মানে বিষায়
অঁ নাই মই আকৌ বেলচা চেলচা মাৰিব ট্ৰেক্টৰ লোট চোট কৰে নহয়।
মই বেলচা মাৰিব নোৱাৰো আৰু কেলেই নেজানো।
কিন্তু সেই আলিত পাহ কাটিব নোৱাৰোঁ বহুত দৰে
উম কালি বাঁহ কটাতো ইমানো টান কাম নহয়, নহয়।
এই তথাপিও মানে নাই মোৰ বহুত বুকুত ধৰে, চাপৰি চাপৰি কঁকাল বিষ উঠি যায়।
ইমান যদি কষ্ট বা চোকা কোৰ এখন ল'লেই হ'ল চক চক গুচি যাব।
উম নাই কষ্ট আছে্
কষ্টটো আছে বাৰু দেই। আমাৰ কাইলৈ মানে ৰুলে শেষ হৈ যাবগৈ আৰু।
অ আমাৰ দিন লাগিব।
উম তাকো পানী চানি নাই। ক'ত কি মাথা মাৰি পানী চানী ভৰাই মেলি আকৌ হেৰি কৰিবলগীয়া হৈছে।
আমাৰ সিদিনা পানী হাল বাবলৈ গ'ল পানী নাই। তাৰ পৰা পানীটো দ মাটি এ দৰ পৰা ভৰাই হাল চাল বাই মেলি বোকা চোকা দি ত গুচি আহিলো। তাৰ পৰা মা হঁতে পিছদিনাখনি ৰুবলৈ গৈছে পানী এটুপো নাই নহয়।
অ আমাৰো পানী নাছিলে আমাৰ এই বৰমাহঁতৰ মানে মাটিখিনি মানে হেৰি পানী আছিলে। তেহেঁত ৰুই হৈ গ'ল মানে আজৰি তেহেঁত তাত পানীটো আছে আমাৰ এইপিনে পানীটো নাই তেহেঁতি ভেটি দিলে মানে পানীটো তাৰপিছতে আমাৰ হাল বোৱা টাইমত দুটা দুটা হেৰি খুলি দিছোঁ। পূৰা পানী ভৰ্তি হৈ গৈছে হাল বাইছে আকৌ বন্ধ কৰি দিছোঁ যা
এতিয়া পানী ভৰ্তি হৈ আছে এক আঁঠু এক আঁঠু সোমাই।
পানীতটো থাকিলে বোকাটো ভাল হয় আৰু।
উ আৰু পানীটো থাকিলে মানে সজালটো সোনকালে ধৰে মানে গম পোৱা নাই।
অঁ
প্ৰায়ে অকলেহে ৰুৱা আছে নে?
উম নহয় মা আছে বৌ আছে মামী আছে।
অঁ
তিনিজনী লাগিছে কাৰণে জল্ডি হৈছে।
মামি মানে কোন এই পুষ্প
নহয় নহয় নহয় আমাৰ মামাৰ
হয়, অঁ
পুষ্প মোৰ জেঠাইহে হয়।
হয়, অঁ
নাই তাহঁতৰ লগত ইমান আমাৰ আহজাৰ নাই নহয়।
অঁ মোৰ আজি কি হ'ল জানো। ছাগলী আনিবলৈ গৈছিলিলো ছাগলী আনিবলৈ যাওঁতে খালী ভৰিয়ে গলো।
অ
কিবা কাঁইট এডোখৰ সোমালে গম নাপাওঁ।
অ
তাৰপৰা থাকিলে তেনেকৈ তেনেকৈ কাম বন কৰি মেলি সাতটামান বজাত ভৰিটো বিষোৱা দেখি পেলাই, চাই আছো তো কৈছোঁ ইমান মৰম লগা ওলাই আহিছে নহয় ভৰিটোৰ পৰা
উম।
মৰম লগা মানে তোক কৈছো, ইমান মৰম লগাই কাঁইটো দেখিবলৈ একদম সুডুৰ নিচিনা মানে।
হ
তাৰপৰা চাই আছো বহুত টান কিন্তু দেই, মানে গছ কাইটো নহয়, কিবা জন্তু কাই হ'ব হা।
অ অ।
তাৰপৰা ভাঙিবলৈ চাইছিলোঁ, ভাঙিবও নোৱাৰি ইমান টান। একদম ৰোহাৰৰ নিচিনা। কপাৰৰ গতে কপাৰ তাৰ যেনেকে জিক-জিকাই থাকে মানে লাইটৰ পোহৰত একদম জিকমিক কৰি আছে। তাৰপৰা এতিয়া
এ নহয় সৰু, বেছি ডাঙৰ নহয় নহয়।
অ অ।
এতিয়া ভৰিটো বিষাইছে, খুব বিষাইছে।
থাকি দিলে বা
থকা নাই এতিয়া আকৌ ব-বৌৱে কৈছে বোলে, সাপৰ কাঁইট আছিল নেকি বোলে।
অ হ'বও পাৰে দেই তেনেকুৱা হ'লেও বৰ বিষায় এইবোৰ।
উম। সিদিনাখনেও কিবা সাপ এটাই কামুৰিলে। কি সাপ জানো গমেই নাপালোঁ।
তেতিয়াহ'লে বিষাক্ত নহয় চাগে। নহ'লে ইমান টাইমত ক'ত পৰি থাকিলেহেঁতেন ঠিক নাই।
উম এই ট্ৰেক্টৰ ফচিছিলে মানে পথাৰত
উম
তাৰপৰা এই ট্ৰেক্টৰখন উঠাবলৈ যাওঁতে মানে গোটেই পানী মানে এডঙি লৈকে।
উম।
সেই খোপাত নামোঁতেই কেনেবাকৈ মাৰিলে সাপডালে।
এ আমাৰ ইয়াত পোৱা এইবিলাক যেনেকৈ এইবিলাক বিষাক্ত নহয়তো, মানুহে এনেই বিষাক্ত ত বুলি গৈ কয়।
এ এইবিলাক সিদিনাখনেই আমাৰ ইয়াত মই হাতে ধৰি দলিয়াই দিম দেখোন এইবোৰ সাপ
মানে‌, মানে মানুহে ভয় কৰি পিনে তেনে বেছিকৈ হৈ যায় হেৰিটো। কিন্তু এইবিলাক, এইবিলাক সাপ বিষাক্ত নহয়তো। ধুন্দুলি গোম, মোচোৱা গোম এইবিলাক।
বিষাক্ত সাপ অসমত সাতবিধহে আছে।
অ সেইটোৱেই। মানুহে এতিয়া এনেই মৰিয়াই মৰিয়াই মাৰে ধুন্দুলি গোমক, মোচোৱা গোমটোক গৈ।
উম সেই চকৈ, চকৈ ফেটি তাৰপৰা অ আৰু এটা সেই কিং কোব্ৰা ফেটিটো
উম।
তাৰপৰা বাকৰাজ সাপ,
বাকৰাজটোও বিষাক্ত নহয়। মই পাইছোঁতো।
বা চবতকৈ বিষাক্ত বাকৰাজ।
জানো, গুগুলত মাৰি চাবি চোন বাকৰাজটো।
অ মানে বাকৰাজৰ এন টি ৰ'ড নাই, বেলেগভাৱে কামৰিলীয়া মানেতো এণ্টিড'ট আছে। কিন্তু বাকৰাজে কামুৰিলে মানে এণ্টিড'ট পাবলৈ নাই।
বাকৰাজ মানে কোনটো কথা কৈ আছ? তই দুয়োফালে যে মুখ থাকে বুলি যে মানুহে কয়।
অ দুয়োফালে মুখ থাকে বুলি যে
এই, সেইটো সেইটো সেইটো বিষাক বিষাক বিষাক্ত নহয়তো সেইটো?
সেইটো চবতকে বিষাক্ত কাহিনীটো কি গম পাই নাই? সি চব সাপবিলাক খায়।
উম জানো, মই সিদিনাখনি ভিডিঅ' এটা পাইছিলো। মানে এটা সেইটো সেইটো ৰেস্কিউ কৰিছে মানে, সি সি চব কৈ দিছে, মানে তাৰ বিষয়ে ডিটেইলছ এইটো মানুহে মানে অন্ধবিশ্বাস এটা কৰে দুয়োফালে মুখ আছে গাখীৰ খায়, গৰু
অ, সেইটো মিছা কথা নহয় নহয় দুয়োফালে দুফালে মুখ থকাটো মিছা কথা, কিন্তু বিষাক্ত হয়।
জানো সি হাতে ধৰি মেলি হেৰি কৰি দিছে এইটো বিষাক্ত নহয় বুলি নাজানো আৰু এইটো সঁচা নে মিছা
হে নহয় ৰে মানে সম্ভৱে নহয় জানে চবতকে বিষাক্ত সাপ হেৰিয়ে হয় কাৰণ মানে এনডিড'ত নাই বনোৱা ন এয়া ভাগৰ সি চব সাপ খাই দিয়ে তই ভাবি চা যিটো সাপে চব সাপ খাই দিয়ে সেই সাপটো কেনেকে বিষাক্ত নহ'ব
উ সেইপিনে মানুহে কাৰশলালে ভয় কৰে সেইটোতো বিষাক্ত নহয়
সেইটো বিষাক্ত নহয় ফেটি চেটি খাই দিয়ে গম পাৱ নাই
গম পাও পাও
উম
মানুহে এনেই ভয় কৰে এইবিলাক
ৰাতি ৰাতি যে এটা ওলাই এইটো এই চিকামল নে কি বুলি কয় অকণমানি অকণমানি সাপ বে ছি দীঘল নহয় এফুট এফুট মান হয়।
অ
কেৰা আঙুলিটোৰ নিচিনা সৰু
অ অ
সেই সাপটো মানুহে ইনে মাৰে
সেইটোও বিষাক্ত নহয়তো
সেইটো বিষাক্ত নহয় নহয় সেইটো মই হাতৰ তলুৱাত লৈয়ে ফুৰো
সেইটো মইতো এই পথাৰত জো জোৰ কাটিব গ'লে মইতো এই ধোঁৱা সাপটো ইমান এ বহুত পাও মানে মই হাতে ধৰি পিনে চাইড কৰি ধৰি গুচি যাও ৰাস্তাৰ ৰখি ৰখি থাকে
এ ধোঁৱা সাপটোৰ কথাটো নাহেই বাও মানে এই চিকামল যিটো ঘৰত ওলাই যে সেইটো আমাৰ ঘৰত আহিলেতো তই পাবিয়ে আমাৰ ঘৰত আহিলে তই আহ যদি বহি থাক তই হয়ে মোচোৱা গম পাবি নহ'লে ফে ফেঁটিসাপ পাবি নহ'লে চিকামহলি পাবি তই আমাৰ ঘৰত আহি যদি ভিতৰত যদি বহি থাকো মানে কিবা এটা নহয় কিবা এটা টপ দেখিবি।
এ মোৰচাগম চচাগম এইবিলাক কোনো কথা নাই কিন্তু হেৰিটোহে, এই ফেটিটোহে অকণমান ৰিক্স আছে।
অ ফেঁটিটো ৰিস্ক মানে ফেঁটিটোৰ বিষাক্তই আৰু,
উম সেইটোয়েটো এইটো,
এই সিদিনাখনি এই ট্ৰেক্টৰ চলোৱা ল'ৰা এটা হেৰীয়ৰ অঁতৰাজুলি, প পথাৰত মাছ ধৰি আছিলে। তাৰপৰা এই ফেঁটি সাপ এটা আহিলে। আহিলৈ তাক মাৰি দিলে খুঁটি দিলে তাৰপৰা, সি সাপডাল ধৰি লৈ তাতে মানে থেতেলিয়াই পেলালে। তাৰ পা তাৰ পা সি ঘৰত কথাটো কৈ দিয়া নাই ঘৰত কৈছে যে মোক বোলে ধোঁৱা সাপে কামুৰিলে।
উম
তাৰ পা সি যদি সঁচা কথা কৈ দিলেহেতেন,
সেইটোৱে তাৰ মেডিকেল মেডিকেল গ'লেটো তাৰ ঠিকেই হৈ গ'লহেতেন।
মেডিকেল চেডিকেল নগলে তাৰপৰা সি কি কৰিলে, ধুঁৱা সাপে কামুৰিছে বুলি থাকি গ'ল আৰু তেনেকেই, তাপা কাহিনতটোতো দছ, টামান বজাত তাৰপৰা দুটামান বজালে আৰু,